কত ডুবা
তুমি আহা নাই চোন বুলি কৈছা আহিছে
অ এতিয়া আহিছে মানে অলপ সময় লাগিল আহিব
নাই অলপ সময় নালাগে ময়ে কাটি দিছিলো মানে ফোনটো অলপ চালো মেজ দিছিলে মানে টংকে আবাছ আহে ন ফোনত হাতত দুটা ফোন চানা ইমান মানে এতিয়া দুখীয়া আৰু।
অ তুমি আৰু ধনি কি আৰা কি
হয় সঁচাকে নে মিছাকে
কাৰ লগত কথা পাতি আছা তুমি
তোমাৰ লগতে কথা পাতি আছো দেই
তোমাকে এৰি দিম মানে
তোমাৰ লগতে কথা মানে এৰি দি দিম তোমাক মানে পে মানে এৰি দিম আৰু এনেই ক'লো এই এষাৰ কথা। মোৰ এইষাৰ কথাৰ একো আগ পিচ নাই মানে।
অ আকৃষ্ট নাই গম পাইছো।
সেয়াই আৰু বাকী কিয় মাতিছিল দেউ
কিয় মাতিছিলে খাব আনিছিল কিবা খালো এতিয়া।
অ বা আনী কি খাবলৈ আনিছিল।
এই চিকেন ৰোল।
চিকেন অ গম পাইছো অ চিকেন ৰোল। ৰোল ৰোল ৰোল ৰোল ৰোল উম সে বাকী আজিতো চাব লাগিব এই নমুনা।
হম হম আজি আজি চাব লাগে কাৰণ। এ কালিৰ পৰাটো অ তোমাৰ আৰ ছিক্স ষ্টাৰ্ট হ'ব।
অ সেটো আজি শেখ ন
অ আজি এইটো শেষ তোমাৰ আৰ থাৰ্টিটো শেষ।
সঁচাকে নে মিছাকে
উম সঁচাকে আজি মানে কালিলৈকে কালি
উম উম উম মই অলপ ভয়ে খাই গৈছিলো যেতিয়া মানে এইটো অলপ এনেকুৱা দেখাই আছিল ন মানে এইটো হোৱা নাই তেনেকুৱা কিবা কিবি মোৰ লাগিছে কি খতমেই হ'ল নেকি এইটো।
কি খতম হয়।
মানে এই প্ৰজেক্ট খিনি যে দিছে যে কলেজৰ পৰা।
উম
এইকেইটা মানে চেক কৰি আছে মানে প্ৰফেচৰ কেইটাই যে,
উম!
সুধিছো মানে নতুন প্ৰজেক্ট খিনি কি কেতিয়াৰ পৰা আছে এতিয়া শেষ হ'ল নেকি কিমান দিন বাকী আছে মানে সেয়াই কিমান দিন বাকী আছে এনেই সুধিছোঁ।
এইটো মোৰ মোৰ মোৰ প্ৰজেক্ট যিটো
কৈছে হা কি এই এ চেকিং চলি আছে মানে বস্তুটো তোমালোক উম তোমালোকৰ হেৰি মানে যোন তোমালোকৰ মানে মেইন এই মই যে তোক নাম্বাৰটো দিছিলোঁ প্ৰফেচাৰৰ।
অ
তাক সুধিলেহে গম পাবা মানে সেইটো মোৰ মোৰতো বেলেগ ডিপাৰ্টমেণ্ট তেনেকে কৈছে মানে। মই বোলো হয় নেকি অ হয় দে ঠিক আছে বোলো। উম কি দিয়া একদম উ এনজয় বোলে। অ গ্ৰুপজত আছে।
গ্ৰুপত নাই মই। অ গ্ৰুপত আছো মানে মানে চাগে অ এটা গ্ৰুপত নাই চাগে মই
অ আৰু এটা আছে সেইটোতো এইটো থাকিলে ভাল আৰু দুটা কিয় বা ৰাখিছে নাজানো
সোমাই দিবা এই কিবা এটা আজিকালি কিবা কমিউনিটি সেইটো নাই জানো সেইটো
উম উম উম উম উম বুজিছো
অ এইটো মুলে পঠিয়াই দিবা এতিয়া মই ফাষ্ট ছেম পালো অ মই ভাবিলোঁ মই এতিয়া মানে মোৰ জীৱনত টেনছন এটা কি মই এটা কলেজটো যাম নে নাযাম'
কলেজ শুনা মোৰটোত তই যাবই লাগিব এ তুমিও যোৱাই কাৰণ তোমাৰ যদি ইচ্ছা নাই নাযাবও পাৰা
অঁ নগ'লে একো নহয় ন কলেজ এই জীৱনত কলেজ যাম ৰে ফাৰ্ষ্ট টাইম
হয় নেকি
অ এই এই বাৰ বছৰতে স্কুল স্কুলে হ'ল ন
স্কুল স্কুল এ হল আৰু এক বছৰ চ তুমি উ সি মাৰিলা ঘৰত ঘৰত থাকিলা
এনেই ঘৰত থাকিলো এ মানে মোৰ পাপাই ন কিয় বা নাজানো মোৰ মানে এনেকুৱা লাগেহে দেই মোৰ পাপাই মোক এনেকুৱা মানে কলেজ চলেজ মানে কলেজৰ এনেকুৱা এটা মানে পৰি পৰিৱেশ থাকে ন সেইটো মানে ইমান পাবলে নিবিচাৰে নেকি মানে চাৰ মইটো কিয় কৈ আছো বেলেগৰ মা দেউতাও মানে যদি কওঁ কি অ মই কটনত যাম কটনত ল'ম সিহতে মানে চকুতো একদম জিলিকি যায় ন উ বা কটনত ল'ব ল'ৰা এনেকুৱা মানে ডাঙৰ কলেজ কিন্তু মোৰ পাপাক কলে মানে এই কটনত কিয় লাগে মানে পাপাৰ মতেটো আৰু এইটো নীটটো দি পেলাই এম বি বি এছে এ কৰা
অ অফকছ সেইটো তোমাৰ বেছি স্কপ আছে
অ সেইটো সেইটোৱে বিচাৰে মই মানে পাপাক এতিয়া যেতিয়া কৈছিলো কি মই বি বৰুৱা মানে মই মানে এইটো তোমোক এই কলেজ তো আহিছো এইটোতে ললো মানে পাপাই ইমান মানে খোজ খোৱা নাই আৰু মানে কৈছে কি এতিয়া কি কৰিবা মই কৈছো কি পাৰ্চেল কৰিম চাগে এইবছৰ ত কৈছে হ'ব আৰু মানে একো কোৱা নাই তেনেকে আৰু অ বুলি কৈ থৈ দিছে আৰু এ মানে পাপাই মানে মই মানে বেছি ভৰসা দেখুৱা নাই ন এবাৰ পামেই সেইকাৰণে মানে সেইটোত অলপ দিছিপইন্ত হৈ গৈছে আৰু মোৰ ওপৰত
তোমাৰ এ ডাক্তৰ এক্জামৰ ৰিজাল্ট কেতিয়া আহিব
এ এইটো এই সপ্তাহতে আহিব চাগে
এই সপ্তাহতে আহিব নেকি চিন্তা লগা নাই তোমাৰ
এ চিন্তা কৰি কি লাভ এনেও কবলৈ গলে দুখটো মোৰ নহয় ন মইতো প্ৰথমবাৰতো ভালকে গৈছিল মোৰ ভালে গৈছিল প্ৰথমবাৰত কৰ'বাত নহয় কৰবাত পালোহেতেনে
বেয়া লাগে
কিন্তু ছেকেণ্ড ছেকেণ্ড টাইমটো ইমান ভাল নহ'ল এতিয়া এইটো মোৰ ধৰি না মোৰ দুখ হয় নেকি আৰু নহয় নহয় এতিয়া মই টেন্চন কৰি কি লাভ
এতিয়া তোমাৰ পেৰেণ্ট বুজি পাব কি নাই ন কথাটো
অ এই বুজি পাই বুজি পায় ইমান এইবিলাক প্ৰেছাৰ নিদিয়ে মোক একোতে ইমান নকয় এইটো কথা
প্ৰেছাৰ দিব ন
নিদিয়ে এইটো নিদিয়েও মোক আৰু বছ কয় আৰু এইটো ভালকে দিব লাগে কিবা কিবি আৰু মানে মেইন কথা কি ম মই যেতিয়া টেনত আছিলো ন মোক ফৰ্চ কৰা নাই চাইন্ ল'বই লাগিব মোক কৈছে কি ল'বা মানে
তুমি নিজে কৈছা মানে চাইন্স ল'ব কাৰণে এই ৰাম তাৰপিছত
টেনত মেইন কথা কি মই মানে আৰ্টচ লবলৈ মোৰ মন নাই কিয় মই মানে চচিয়েল ইমান ভাল নাপাইছিলো
হম হম ব
মুখস্থ কৰিব লাগে যে গোটেইকেইটা সেইকাৰণে ভাল নালাগিছিল আৰু কমাৰ্চ লবলে কিয় মন নাই তাত বোলে ভালকে মেথছ লাগে বোলে সেইকাৰণে এইটো ল'বলৈ মন নাছিল এতিয়া বাচ কি মোৰ ওচৰত চাইন্স চাইন্সতো মেথছ আছে গম পাইছো কিন্তু মই যেতিয়া গম পালো কি মেথছ নল'বও পাৰি মেথছ জেগাত বেলেগো ল'ব পাৰিম তেতিয়া আৰু মোৰ ভাল লাগিছে আৰু ন মেথছ নল'ম হৈ গ'লে ভাল আৰু হয়ে নহয় মানে অশান্তিৰ পৰা ছাবজেক্ট কেইটা নপঢ়ো আৰু
তুমি এইটো চাইছা কি না এই আমাৰ লোকেল ক্লাব টো আছে লোকেল টিম চিনি পোৱা নে আমাৰ এইটো আই এছ এলত খেলে অ এনি ই এফ চি
অঁ এন ইউ এফ চি অঁ কি হ'ল
অ এইটো এটা নতুন নতুন হয়। অ ডি ডি চি
অ নতুন লীং নেকি
নহয় ক কমিটি
অ অ অ
সটোত খেলিব চ প্ৰথম প্ৰথম খেলা আছে তোমাৰ অ এক আগষ্ট তাৰপিছত আঠ আগষ্ট আৰু ৰাবানি মা মাচত যাবা নেকি
পাৰী যাব হা কি চাই লও আগে কাগজ লাগিলেতো বহুত টাইম আছে বহুত সময় আছে অ বহুত সময় আছে একমাহে আছেচোন
এক আগষ্টত আমাৰ কলেজো খুলিব
অ সেইটোৱে এইটোৱে ক'ম বুলি ভাবিছিলো এক আগষ্টৰ বাৰ আমাৰ কলেজো খুলিল নেযাও চাগে প্ৰথম এসপ্তাহ মানৰ অলপ দেৰিকে যাম আৰু ন মই আঠাইছ তাৰিখে যাব লাগিব আকৌ
ডিপাৰ্টমেণ্টটো চেঞ্জ কৰিবলৈ
অ ডিপাৰ্টমেণ্টটো চেঞ্জ কৰিবা নেকি
অ ইকনমিকইনা থৰে না পঢ়িম আৰু নেজানোৱে কি হয় বহুত কামোৰো বোলে ইকনমিকস টো কামোৰ নলও নহয়
উ অলপ কামোৰ আছে মোৰো আছিল এটা টাইমত
লাগিলে এছ বিতে লৈ যাম লৈ ল'ম কিন্তু।
হা
অ এজে লৈ লবা। কি কোৱা।
অ থৈ না কলেজ যাম আৰু মই বা এনে যাম মানে নামৰ কাৰণে লম আৰু মানে এক বছৰ এনেই উৰাব নালাগে আৰু সেইটোৱে মোৰ কথা। মই এইবছৰ মানে পূৰা একদম লগক ইন হৈ যাম বুলি ভাবিছোঁ মানে লকিন মানে কি আৰু এতিয়া পইচাটোতো এই এইবিলাকতে অলপ পাম হা তাৰপিছত এনেকুৱা জিম এটা লৈ ল'ম খোৱাটো ভালকে খাম
অ মানে হৈ যাব
লগ ইন হ'ব লাগিব উপায় নাই নহলে চাই ন মই এতিয়াতো এইটোৱে ভাবি আছোঁ কি মই আকৌ এটা ড্ৰপ মানে ভালকে পাৰ্চেলটো লওঁ নে নলওঁ উ বি এছ চিও বেয়া নহয় বি এছ চি কৰাৰ পিছতো মানুহে কৰিবাই ন ইকনমিক্স কৰা পিছতো বেংকত চাকৰি বেংগ চাকৰিটো বেয়া নহয় হয়নে নহয়।
হুম
হা
বেংকৰ চাকৰি একদম বেয়া নহয় ভালে।
অ মই শুনিছো বেংকৰ চাকৰি একদম বেয়া হে সঁচাকে বেয়া নেকি।
বেয়া নহয় ভাল কৈছো মই উল্টা শুনিছো
কিয় ললো অ ৰহা এইটো মই এটা কাম কৰ তই মোক কৰচোন।
মই কৰি আছো তোমাক।